হেল্ল'?
হেল্ল'?
অ ময়ূক আজি ইমান ব্যস্ত কিয়, কেমেৰা লৈ ওলাই যাবা নেকি?
অ বা মই অলপ মানে আ ষ্ট্ৰীট টাইপ ফটো মানে উঠোৱা আজিকালি ব্যস্ত হৈ আছো মানে পুৱা সন্ধিয়াৰ পোহৰ বহুত ধুনীয়া হয় সেইকাৰণে।
অ, তুমি দেখিছো এতিয়া ফটোগ্ৰাফিক বহুত গুৰুত্ব দিছা, কেতিয়াৰ পৰা ইমান আগ্ৰহ হল?
সঁচা কথা কবল, আহ ক'বলৈ গ'লে প্ৰথমতে কেৱল ভাল লাগিছিল। কিন্তু যি আহ যিমানে শিকিলো সিমানেই বুজিলো যে ফটোগ্ৰাফী কেৱল ছবি তোলা নহয়। এহ ইয়াত অনুভৱ আৰু কাহিনী সোমাই আহ জড়িত হৈ আছে।
উম খুব ভাল, কিন্তু পঢ়া-শুনাৰ লগতো সমানে তুমি এইবোৰ চলাই নিবা।
নিশ্চয় মই সেইটো চেষ্টা কৰিলো। অঁহ মই এটা সময়সূচীও বনাইছো, য'ত মই আহ পঢ়া আৰু ফটোগ্ৰাফী আদিবোৰ একেলগে অহ চলাই নিব পাৰোঁ।
উম ইউটিউব চেনেলটো কেনেকৈ আগবঢ়াইছানো সেইটো অলপ জনাবাচোন?
লাহে লাহে অঁ আৰম্ভণিতে ভিডিঅ' কম আহে কিন্তু মই জানো যে ধৈৰ্যই ধৈৰ্য ৰাখিলে এদিন স ভাল ফল পাম।
উম সেইটো ঠিক কৈছা। বাকী যিকোনো কামতে ধৈৰ্যৰ প্ৰয়োজন হয় বাৰু।
হয় মই বিখ্যাত হ'ব হ'বলৈ নহয় নিজৰ কামৰ মনত উন্নত কৰিবলৈহে চেষ্টা কৰিছোঁ।
উম। এনেই তোমাৰ প্ৰিয় ফটোগ্ৰাফীৰ ধৰণটো কোনটো হয়?
মোৰ অঁ প্ৰিয় অহ ফটোগ্ৰাফীৰ ধৰণটো ক'ব গ'লে আহ ফট অঁ মই ষ্ট্ৰিট টাইপ ফটো বেছি ভাল পাওঁ আৰু অ পৰ্ট্ৰেট, কেণ্ডিত বুলি থাকে কিছুমান কেটেগৰী সেইবোৰ আহ উঠাই বেছি ভাল লাগে। মানুহৰ আহ কিছুমান মানুহৰ মানে অঁ ফটো আহ
সিহঁতৰ মানে বেলেগ কাম কৰি থাকোঁতে তেতিয়া ফটো উঠাই মানে ভাল লাগে আৰু যেতিয়া দেখাও তি তে সেনেকুৱা সেইবিলাক ফটো ভাল লাগে।
উম বুজিব পাৰিছোঁ। কেমেৰাই ভাল মানে ছবি তোলে নে মানে ফটোগ্ৰাফাৰে মানে কেমেৰাটো সে মানে মই ক'ব খুজিছো যে কেমেৰাটোৱে আ ফটোখন বেছি ভাল তুল নে মানুহজনেহে ভালদৰে তুলি তুলিব জানিলে কেমেৰাটো নে মানে মানুহজনৰ তেনেকুৱা ইমান হে নাথাকে কেমেৰাটো ভাল হলে অটমেটিক মানে ভাল হয়, কোনটো তুমি ভ বুলি ভাবা মানুহ নে কেমেৰা?
মোৰ মতে ক'বলে গ'লে দুয়োটাই হয়, কিন্তু বেছি বেছিকে ক'বলৈ গ'লে অঁ ফটোগ্ৰাফাৰ যোনজন মানে ফটো উঠাই সেই মানুহজন, কাৰণ অ যিমান কম দামীয়ে বস্তু নহওক কিয় মানে কম দামী কেমেৰাত নহওক যদি ফটোগ্ৰাফাৰজন ভাল থা অঁ ভাল ফটো উঠাব জানে বা প্ৰফেচনেল হয় তেন্তে ফটোখন এনেও ধুনীয়া আহিব, যদি এজন অ নাজানা বা ফটোগ্ৰাফিৰ নতুন শিকি আছে সেই মানুহজনৰ আগত যদি মই এক লাখ টকীয়া এটা মানে কেমেৰাত দি দিওঁ, সেই মানুহজনে এই দহ হাজাৰ টকীয়া যোনটো কেমেৰা হ'ব সেনেকুৱাই উঠাব ত' সেইটো মানুহৰ লগত ডিপেণ্ড কৰে মানে ফটোগ্ৰাফাৰজনৰ লগত।
উম, মোৰ কথাটো শুনি খুব ভাল লাগিছে। আৰু এইটো সঁচা কথা যে মানুহজনৰ ওপৰতে আচলতে নিৰ্ভৰ কৰে। যে ফটোখন কেনেকুৱা হ'ব, তেওঁ ভালদৰে বুজিব যে ফটো এজন মানে ফটোগ্ৰাফাৰ জনে ভালদৰে বুজিব পাৰিব। আহ, প্ৰকৃতিৰ কথা বা এখন ফটোৰ কথা বা প্ৰকৃতি উম, বাহিৰলৈ ওলাই গ'লে নিজৰ ৰাস্তা পদূলি। এ, মানুহৰ ছবি তবি এইবোৰ। ভালদৰে কেনেকে মানে অবজাৰ্ভ কৰিব পাৰি সেইবোৰ বস্তু এজন ফটোগ্ৰাফাৰে মানে ভালদৰে অবজাৰ্ভ কৰিব পাৰে। কেমেৰাটো বাৰু কেমেৰা দি বাৰু চবেই ফটো তুলিব পাৰে কিন্তু এজন ফটোগ্ৰাফাৰৰ ফটো আৰু সাধাৰণ মানুহৰ ফটো অ' খুব মানে এটা মানে আকাশ পাতালৰ এটা অ' ডিফাৰেন্ঞ্চ হয়।
মই প্ৰতিদিনে কিবা এটা নহ'লেও কিবা, নতুন শিকি থাকোঁ। অ' মই কেইদিনমান আগতে অ' ক'ডিং শিকিলোঁ আৰু এতিয়া মানু ফটোগ্ৰাফাৰ শিকা ফটোগ্ৰাফিং শিকি আছোঁ। আৰু লগতে এডিটিঙো শিকি আছোঁ। সেইবোৰ শিকি থকাৰ ফলত মোৰ এডিটিঙো ভাল হয় যেতিয়া মই ফটোত উঠাও, উঠোৱাৰ পিছত যেতিয়া মই এডিট কৰোঁ ইনষ্টাগ্ৰামৰ কাৰণে ইনষ্টাগ্ৰামত পোষ্ট কৰিবৰ কাৰণে, তেতিয়া মই সেইবোৰ যোনবোৰে অ' মই শিকিলোঁ এডিটিঙৰ পৰা, ত' সেইবোৰ ইউজ কৰি পিনে মই আৰু ভালকে মানে ফটোখনটো ফুটি উঠাব পাৰোঁ।
উম, সেইটোও হয়। ভাল কাম কৰিছা, যদি কোনোবাই তোমাক সমালোচনা কৰে তেতিয়া কি কৰিবা?
যদি সমালোচনা কৰে আহ, সমালোচনা সত্য হয়। তেন্তে তাৰ পৰা শিকোঁ, যদি কেৱল অ' এনে কয় মানে এনে ভাল লাগিছে বুলি যদি কয় ত' ইমান গুৰুত্ব নিদিওঁ। মানে মই নিজৰ কামটো মানে নিজে চাওঁ, বেলেগৰ কথাত ইমান নাথাকোঁ মানে।
অ' সেইটো ভাল, কাৰণ তুমি যিটো ভাল সেইটো তোমাৰ তুমি গ্ৰহণ কৰি তাৰ পাছত তুমি যিটো বেয়া সেইটো, আঁতৰাই চলাব লাগে। এইটো খুব ভাল চিন্তা ধাৰা এইটো লৈয়ে সদায় চলি যাবা। আৰু বাকী এই চিন্তা ধাৰাটো ৰাখিবা সদায় কাৰণে। আৰু জীৱনত বহুত মানুহে বহুত কথা ক'ব। সেইবোৰ আহ, ভালবোৰ গ্ৰহণ কৰিবা। বেয়া বোৰ মানে ইমান এটা গুৰুত্ব নিদিবা।
জানো কিন্তু মোৰ লক্ষ্য স্পষ্ট। মই এজন ভাল ফ'টোগ্ৰাফাৰ হ'ব বিচাৰোঁ।
বঢ়িয়া, বঢ়িয়া আগলৈ আৰু কি কি শিকিবলৈ ইচ্ছা আছে তোমাৰ?
আগতে, আগলৈ মোৰ ভিডিঅ' এডিটিংটো এতিয়া শিকি আছোঁ। ভিডিঅ' গ্ৰাফিং এতিয়া আৰু শিকি আছোঁ আৰু এ আই শিকিব ইচ্ছা আছে আৰু মাৰ্কেটিং চেলিং এইবোৰ শিকিব ইচ্ছা আছে। আৰু এইবোৰ বিষয়ে পঢ়িব মানে এনেকুৱা কলেজ টাইপৰ নিচিনা মানে, কিছুমান থাকে স্কুল টাইপ। ত' সেইবোৰত যাম বুলি ভাবি আছোঁ।
অ', তুমি মানে তাৰে মানে এইবোৰ বিষয়ৰ ওপৰত তুমি অ' মানে ক'ৰ্চ ল'ব বিচাৰিছা বা তুমি তাত ভালদৰে ডিগ্ৰী ল'ব বিচাৰিছা ডিগ্ৰী লৈ পঢ়িবলৈ বিচাৰিছা?
অ'।
উম, খুব ভাল। সপোন দেখাটো ভাল, কিন্তু তাৰ বাবে কষ্টও বহুত কৰিব লাগিব আৰু তুমি যি যি সপোন দেখিছা তাৰ বাবে কষ্টও লাগিব আৰু তাৰ সেই, সেইবোৰ সপোন আহ, কৰে কৰি থকাৰ সময়ত খুৱ মানে মনতটো ভালো লাগে আৰু নিজৰ ভাল পোৱা কাম বোৰ কৰিব কাৰণে যিমান কষ্ট নহলেও আহ, মানে নিজৰ ভাল পোৱা কামতটো কৰিবৰ কাৰণে কেতিয়াও মানে এলাহ অনুভৱ নহয়।
নিশ্চয়, মই প্ৰতিদিনে নিজৰ মানে ফ'টোগ্ৰাফীৰ স্কিলটো সদায় এক পাৰ্চেণ্ট মই বঢ়াব খোজোঁ মানে কালি যদি এটা ফ'টো আগত মানে তাতকৈ আগত উঠোৱা মানে ফটোখনত অলপমান হ'লেও ভাল হয় সেইটো চেষ্টা কৰোঁ। তেতিয়াহে মোৰ মানে পিছলৈ যাই পিনে আ', বহুত মানে ফটোগ্ৰাফাৰ এজন হ'ব পাৰিম। নহ'লে যদি মই ছেম ফ'টোকে উঠাই থাকো ত' আহ, পিছলৈ যাই পিনে আহ মোৰ মই ফ'টোগ্ৰাফাৰ এজন হ'ব নোৱাৰিম মই নৰ্মেল মানুহ এজন হৈ থাকিব পাৰিম। মানে নৰ্মেল ফ'টো এখন ফটো ভাল উঠোৱা মানুহ এজন হৈ থাকিব পাৰিম।
সেইটোৱে এজন ফ'টোগ্ৰাফাৰ আৰু এজন সাধাৰণ মানুহে উঠোৱা ফ'টো এখনৰ মাজত যেনেকুৱা এটা হ'ব সেইটো বস্তু তোমাৰ লগত হ'ব মই বুজিব পাৰিছোঁ। আৰু মই বিশ্বাস কৰোঁ, তুমি যদি এনেকৈ লাগি থাকা নিশ্চয় এদিন সফল হ'বা। আৰু সফল হোৱাটোৱেই বিচাৰোঁ আৰু বাকী সেইটোৱে আৰু ভাল হোৱাতটো বিচাৰো তুমি ভালদৰে কৰ্চ বোৰ কৰিবা এনেকে আগবাঢ়ি যাবা আৰু লগতে পঢ়া -শুনাও চলাই নিবা যিহেতু এতিয়া স্কুলীয়া জীৱনত আছা সেইবাবে পঢ়া শুনাাতটো বহুত জৰুৰী। পঢ়া-শুনাটো নহ'লেও খুব দিগদাৰ হ'ব। সেইটো বাবে পঢ়া-শুনাৰ লগতে এইবোৰৰো তুমি ভালদৰে চলাই নিবা।
অ', তোমাৰ এনে এতিয়া কি কৰি আছা তুমি, এতিয়া পঢ়ি কিবা আছা নেকি?
মই এতিয়াতো মোৰ ডিগ্ৰীটো মই শেষ হ'ব আৰু মানে আমাৰ ৰিজাল্ট আহা নাই। কিন্তু মানে মই ডিগ্ৰী লাষ্টতে আছোঁ, মানে মোৰ ডিগ্ৰী শেষ হ'ব বুলিয়ে ক'ব পাৰা।
অ', মই মানে ইলেভেন টেন মানে কৰাৰ পিছত মই এনেকুৱা অ', এ উ, কি কয় কলেজ যাই থাকিম আৰু কিছুমান এনেকৈ বেলেগ বেলেগ স্কিল শিকি থাকিম সনেকুৱা ভাবিছোঁ মানে, সেনেকে কৰিব পাৰিম নে?
অ', পাৰিবা নিশ্চয় পাৰিবা, সেইটো তুমি নিজৰ পঢ়াৰ লগতে আ, তুমি নিজৰ স্কিল খিনিও আগবঢ়াই লৈ যাব পাৰিবা। আৰু নিজে তুমি মানে স্কুলীয়া জীৱনত বা কলেজীয়া জীৱনত যে তিয়া যাবা এতিয়া বাৰু নালাগে দশম শ্ৰেণীতো আহ পাৰ পাৰ হোৱাৰ পাছত যেতিয়া, উম একাদশ দ্বাদশ শ্ৰণী পাবা তেতিয়া তুমি ধুনীয়াকে নিজৰ স্কিলৰ ওপৰতো নিজৰ দক্ষতা খিনিৰ ওপৰতো তুমি খুব ধুনীয়াকে ক'ৰ্চ চলাই বা নিজে শিকি শিকি যাই থাকিবও পাৰিবা।
অ', এই মায়ে মাতি আছে ত' মই ফোনটো ৰাখো।
অ', অ', যোৱা তোমাৰ ফটোবোৰ দিবাচোন মোক মই চাব বিচাৰো।
অ', অ', নিশ্চয় দিম।
ঠিক আছে দিয়া ৰাখিছোঁ।